হেল্ল'
তৌ
কি কৰিছ?
এ আছোঁ এনে।
আচ্ছা ভাত, পানী, খালী?
ভাত, পানী, অঁ খালতে তই খালি নে নাই।
নাই নাই। বাকী একোতো বিজি সিজি নাই ফ্ৰী?
বিজি নাই নাই নাই তই কি কৰিছ।
মইয়ে এনে হাতটো খাই কাৰণনে এনে কথা পাতো বোলো। এনে এা সেই কথা পাতো অলপ তোৰ লগত এই সেয়া কি বুলি কয় আমাৰ যিৰা গছ গছনিবোৰ কাটি আছে।
দেউৰিও হৈ গিছি।
অ দীঘলী পুখুৰী এইবিলাক যে গছ চছ কাটি আছে।
উম।
এইগিলাকৰ ওপৰত তোমাৰ কেনেকুৱা ধাৰণা মানে?
কেনেকুৱা মানে কাটছি ইমান পুৰণা বানা গছ আছে এইগিলাক তাতে ইমান ধুনীয়া আছিল জাগা ত গতে ইটা গিলা গছ চছ কাটাৰ আগতেই একদম মুকল মুকল লাগা হৈছি। এতিয়া গৰমৰ দিনত এতিয়া এনে গুৱাহাটীত কিমান গৰম তাতে আগতে তাতে দেখা ধৰ অলপমান মানুহবিলাকে ৰেষ্ট পাইছিল বা এই চয় ধৰ মানে কি আৰু ভালকা থাকব জাগা আছিল না সেইবিলাকতে
উম উম।
এনেকে আৰু ঠাণ্ডা পৰি আছে তিতা আৰু ইতা গছ গছটো এতিয়া ৰুচি যদিও গছটো ৰুলে নহ'ব না গছ ভালকে চাব লাগবো পানী চেনী দিব লাগবো না। নামা উলিয়া নগতো ইতা এনকে কাছি আৰ সেইগিলাকে আৰু।
এতিয়া গোটেই এনে গুৱাহাটীখনত এনে গৰম তাতে পানী চানিও গোবৰ সেই হয়। গা গছ-গছনি নাই তাতে। পাহাৰত যিগিলাক পাহাৰ চাহাৰ গিলাকো কাটি কাটি গোটেই সেৱা কৰি দিছে গছ-গছনিগিলাক নাই গাছ-গছনি নোহোৱাৰ ফলত এতিয়া সেই হৈছে আৰু। গৰম বৃদ্ধি বেছি আমাৰ এতিয়া মানুহ গিলাকৰ মেইন প্ৰব্লেমটো হ'ল গাছ-গছনি কাটবো। কাটি কেনে যদিও কাটেই যদি সে- টো ধাৰণাই থাকে যে গছ-গছনি ডাল কাটবা লাগব। তেতিয়া হ'লি তাৰ আগতে দছডাল গছ ৰুবা লাগব তাৰ পিছতহে গাজ এডাল কাটব লাগব।
সিহতকা দ কাটিলি কাটক মানে কি আও গছটো মানে আৰু কিবা এটা বস্তু বনোৱাৰ কাৰণে গছ কাটব লাগবই বাৰু কাৰণ বহুত জাগা খায় যিহেতু এটা বস্তু কিন্তু মানে যিখিনি মানে দৰকাৰীখিনি কাটক না। সৌন্দৰ্যটোত ধ্বংস কৰবা নাংগে না বস্তুবিলাকৰ এতিয়া আৰু এতিয়া ইমান ডাঙৰ ডাঙৰ গছগিলা কাটছে এইগিলা গছ তৰ আৰ কিমান বছৰ আগৰ পৰা আছে। পঞ্চাশ আশী বছৰ আগৰ পৰা আছে এইগিলা গছ। এতিয়া সনেকুৱা ক'লা তৰ হ'ব কাৰণে মক পঞ্চাছ হাড়ি বছৰ লাগব হে নহয়।
অ অ সেইটো হয়।
আৰু ইতা এতিয়া যুগ ইতা আৰু এতিয়া বাৰু সিহঁতে গছ ঘ ৰুইছ কিহ ৰুৰোম ছচিয়েল মিডিয়াত বাও দিছি গছ ৰোৱা বুলি সিহঁতে হয় নে? কিন্তু সেইখিনি গছ ৰুলে নহব না সিহঁতক ভালকে সময়মতে পানী চানি দি ভালকে চেফটি কৰি ৰাবা লাগবো না।
উম উম সেইটো হয়। সেইগিলাক এতিয়া গাছ ৰুইছে ছ'চিয়েল দিবা কাণে যাতে মানুহ বিলাকে একো নকয় সেইখিনি কথা কানে। এই দুইদিন পিছত সেইগিলাক গছ কি আছিল ক'ত আছিল তাতে কোনো এনে প্ৰতিপলন কৰিব নাযায়ে।
সেইটোয়ে মানে কি এতা উন্নয়ন লাগে উন্নয়ন উন্নয়ন কৰবা লাগব দেচোন বাৰু ইতা সেইগিলাক জেগা ভালকে বনাব লাগব টোৰিষ্ট প্লেছ বনাইছে। কিন্তু মানে প্ৰকৃতিতো ধ্বংস কৰিব নোৱাৰি না এ সেইবিলাক বস্তু তেনো সেনেকা হ বেয়া হ'ল।
কাম উম উম প্ৰকৃতিটো কেনকে বচ সকাৰণে। কামটো কৰিব পাৰি সেইটো সেইটো চাব লাগিব।
এইটো চাব অলপ।
কাম কামটো কৰবাই লাগব বাৰু।
জধে মধে যিটি বস্তু সেনকে কাটিলে সেনকা নহ'ব নহয় মানে কি উন্নতি উন্নয়ন হব লাগব ন আমি এডপ্ট কৰিবব লাগিবই বস্তুবিলাক। কিন্তু সেইটোক কৰ'বা গিলি মানে এই প্ৰকৃতিৰ ধং
ভাল হ'ব নে? অঁ, সেইটো কি ভাল হ'ব কি বেয়া হ'ব এইটো চ ভাবি চিন্ত
উম উম তাৰমানানে কাৰণ যাতে গছ কেইডাল ক্ষতি নকৰাকে যাতে উন্নতিটো হৈ যায় তেনেকুৱা ক'ব লাগব আৰু। তাপক ধ্বংস নহয়।
অঁ। ঠিক কথা কছে বাৰু তুমি। সেনকে এতিয়া ধৰ আৰু অকল গুৱাহাটীত বুলিয়ে নহয় না সেনকে বহুত জাগাত চলি আছে সেইটো বস
ন সেইটোতো হয় চবতে সেই বস্তুটোৱে চলি আছে চবতে।
অ', সেই সেইটো সেইটো বস্তু ধ সেয়া কৰিব লাগিব আৰু চৰকাৰে ভালকে। চাই চিন্তি মানে কথা খিনি বুজি গানে কৰিববা লাগ। আৰু যে এই গাছডাল কাটিলি যে আমাৰ লোকচান হব এই গাছডাল। আকৌ এ সেই সেইডালৰ সমান হবা লাগিলি। কিমান বছৰ লাগিব সেইগিলাক চব কথা ভাবি ল'ব লাগিব। মানে ৰােল খাতি চলিউচন কাাট দ কাৰানে চলিউচনটো কৰিলেই নহব কিনকে বেলেগ গাছডাল নাকাটাকা কেনকে কাট এ বস্তুতটো নাকাটাক যে কেনকে বনাব পাৰি। সেইটোহে ভবা লাগো।
চবতে সেই আছে। এতিয়া নট অলি আমাৰ এয়াতে হৈ থকা নাই নাই অকল মানে গুৱাহাটীতে হৈ থকা নাই সবতে গোটেই অসমতে এনেকুৱা হৈ আছে।
উম উম। এতিয়া আমাৰ সেইকাৰণে অসমত গৰমটোও বাঢ়িছে। গছ গছনি মানুহ বিলাকে গছ গছনি কাটি কেনে।
অন বাৰতকৈ এতিয়া সেই ইউ পি বিহাৰ অন নিচিনা গৰম হৈ যায় আছে আমাৰ ইয়াতে।
উম'। আগতে গছ- গছনিবলাক আছিল আগত মানে বহুত বহুত বছৰেই হল বাৰু এইটো চলি। মতি কেনে ঘৰ বনাব কিবা বনাব। তাৰপিছত ন গছ গছনিটো নৰোৱে আৰু। মানুহে আজিকালি চব এচিয়ে লগাৱাই। এচি ঘৰৰ ভিতৰত থকাৰ সময় মতে। অ অক্সিজেন লখ এতিয়া এ চি এজাৰ কাম কেতিয়া হ'ব। ঘৰত থাকিলিহে ঘৰৰ ভিতৰত সোমাই থাকিলিহে চ কাম দিব বাহিৰত ওলাই গেলি। সেনেকুৱা কথা।
মানুহৰ সুবিধা থাকে ন' বহুতো।
হু, হু?
অলপ সময়, অলপ সময় মানে কি আৰু বোলে ঘৰ বিল্ডিং বনাব কাৰণে ৰাস্তা বনাবৰ কাৰণে গছগিলা কাটিলে কাটাৰ পিছততো ভাই সেইখিনি বনাওঁ আকৌ কিমান টাইম লাগিব ভাবচোন তই এনে।
উম, উম।
বছেৰে কাম কৰ বছেৰে চলিব লাগিব আৰু এইগিলাকেইটা। আমি নিজে নিজে অলপ নিজ অলপ ৰেচপনচিবল হ'ব লাগিব।
অ' আমি এতিয়া বাৰু এতিয়া বৰ্তমানতটো বৰ্তমানতো আমি মানুহৰ কথা চিন্তা কৰি কেনে কথাটো পাতিলো কিন্তু মানুহৰ কথা চি তা কলেও নহ'ব নহয় চৰাই চিৰিকতি কিমান কি আছে। সেইবিলাকৰ কথাওঁটো চিন্তা কৰিব লাগিব, সেইডাল গাছতে ধৰ কিমান হে আছে।
গৰমৰ দিনত কিমান কিমান পৰিভ্ৰমি চৰাই এটা আছিল। হয় না, আজিকালিতো সেইগিলাক কমিয়ে গৈছে, আগৰ নিচিনা এনেকুৱা নাইে তাৰমানে।
অ'। আজিকালি এইটো খৰালিহেহেন দেখা হৈছে। মানুহে মানুহে সেই-সেইবিলাক বস্তু ভাবি চিন্তি কামবিলাক কৰিব লাগে আৰু। চব চবৰেতো মাথা একে নাথকে বাৰু, চৰকাৰৰতো এ, চৰকাৰেতো সেইখিনি কথা জানবা লাগব।
এতিয়া চবফালেতো হৈছে না এতিয়া বায়ু প্ৰদূষণো হৈছে এতিয়া গছ কাটাৰ কাৰণে।
উম।
এতিয়া অক্সিজেন লেভেল কমানো কমি কমি যাই আছে আৰু এতিয়া মানে কি একদম মানে সেই চাফ পুৰা একদম পিয়ৰ অক্সিজেনটো নাপায় মানুহবিলাকে আজিকালি। গুৱাহাটীত টো নাপায়ে, এই পাহাৰৰ ওপৰত যাই ফালে ভালকে মানুহবিলাকে ঘূৰি থাকে এইবিলাকক টকা পইচা দি পেলাইহে পাব লাগে। হয়, তাকেইতো যাবা লাগে এইবিলাকত।
এতিয়া তা-তাতেওতো মানুহবিলাক গেছি, তাতে মানুহবিলাক গেলে কি হ'ব তাতেও আকৌ গাছ গছনি আছে। হেইবিলাক গছ গছনিও কাটি কেনে হে কৰ্চি, উম।
এতা এতিয়া কিমান গৰম পৰিছে এইবাৰ এতিয়া।
অ' অইনবাৰত চাই এইবাৰ ধৰ গৰমটো বেছি। বৰ-বৰষুণৰ পৰিমাণটো আগৰ আগৰ তুলনাত বহুতে কম।
হা, হা?
এক মিনিট, এক মিনিট। হেল্ল' এক মিনিট, নেট-নেটটো বেয়া, ৰ'বা এক মিনিট।
গছ কাটিলে আমি সেইটো হয়টো আমি বস্তু
মোৰ